কি এ এনে অলপ হিন্দী পঢ়ি আছো অ এইয়া গৰমো তাতে ফেন চেন লগাই লৈছো তাতে হিন্দী কে পঢ়ি আছো অলপ হিন্দী জানই তোৰ ৰাষ্ট্ৰ ভাষা যেতিয়া অলপ জানিব লাগে হিন্দীৰ বিষয়েও হিন্দীটো মানে হা
হয় বাৰু সেইটো
অ হিন্দীটো জানিব লাগে ন হিন্দী হিন্দীটো জানিলে ভাল এটা ৰাষ্ট্ৰ ভাষা হয় মানে ৰাষ্ট্ৰ ভাষা মানে ৰাষ্ট্ৰ ভাষা বুলি কোৱা নাই আচলতে তাৰ মানে তোৰ হিন্দীক ৰাজভাষা বুলি কোৱা হয় ৰাজ ভাষা মানে তোৰ অফিচিয়েল লেংগুৱেজ যোনবিলাক আমাৰ অফি সেইবিলাকত ব্যৱহাৰ কৰা হয় এ হিন্দীৰ ওপৰত জানিব লাগে হিন্দীৰ বিষয়ে জানিব লাগে যে হিন্দী ভাষা ভালো জানিব লাগে দেচোন এতিয়া আমি হিন্দী মানে আমাৰ সম্পৰ্ক ভাষা বুলি কোৱা ইজনৰ পৰা সিজনলৈ আমি সম্পৰ্ক বঢ়াবলৈ হিন্দী ব্যৱহাৰ কৰিব পাৰোঁ তেনে আমি অসমত অসমীয়া ব্যৱহাৰ কৰোঁ। সংগীত আমি অসমৰ পৰা বাহিৰত যাবলৈ হ'লে হিন্দী ব্যৱহাৰ কৰিব লগা হয়। উ সেইবিলাকে আৰু অ হিন্দী মানে গোটেই দেশখনেৰে ভাষা বুলি কোৱা হয় কাৰণ সকলোৱে গম পায় এতিয়া নৰ্থ ইষ্টৰ পৰা আদি কৰি চবতে হিন্দী চলে
হিন্দীয়ে চলে অ
এতিয়া আমি ইংলিছৰ ইংলিছ কিছুমান নাজানিব পাৰে এতিয়া আমি হিন্দীকে ব্যৱহাৰ কৰো হয় নে নহয় কিন্তু সে ভাৰতৰ ভাৰতৰ বাহিৰত গলে আকৌ ইংলিছ লাগে ধৰ
অ ভাৰতৰ বাহিৰত
তেনেকা আৰু আজিকালি লাইন বিলাকো নাথাকে গৰম ন কি কবি আৰু আজিকালি চবৰে ঘৰত এতিয়া হেৰি তোৰ মানে কি ক'ম আৰু চব ইনভাৰটৰ আহিলে ফ্ৰিজ আহিলে মুকলি হাৱা নোহোৱা হ'ল এইটো মানে ইলেক ট্ৰনিক বুলি ক'লে কি আও এতিয়া সামান্য সামান্য ৰূপত মানে পয়ুক্ত চব্দ মানে প্ৰয়োগ কৰা ব্যৱহাৰ আৰু নাই ইলেক্ট্ৰনিক ভাল আৰু ইলেক্ট্ৰনিক বস্তু বিলাকটো এবাৰ মানে ভাল কৰিবও পাৰি নাই এতিয়া আমি হাই। আই টি আই শিকি পেলাই ইলেক্ট্ৰনিক এইবিলাকত ললে মানে ভাল হয়। মানে এটা এটা এটা উপায় আৰু ইলেক্ট্ৰনিক হেৰি কৰাটো।
টনিকৰ আমি বিজনেচ কৰিব পাৰো ধৰ দোকান এখন দিব পাৰো।
উম সেয়াই। এইবিলাক ইলেক্ট্ৰনিক কিন্তু চব ইতা গৰম ইলেক্ট্ৰনিক চব এখনো খুলিব পাৰি বিজনেচ আইদিয়া।
অ সেইটোৱে যেনে ধৰ আঁহ এইছ টি দোকান ধৰ।
কৰিলে ভাল আৰু তোৰ মানে এতিয়া কি ইলেক্টনিক চফৰটো মোবাইল চাৰ্জাৰ ধৰ এইবিলাক ৰাখিব পাৰো এ ইয়াৰফোনবিলাক পাৱাৰ বেং ৰাখিব পাৰো এল এ দি বাল, ফেন, চুইচ যাগ আৰু অন্যান্য ইলেকট্ৰনিক সামগ্ৰী। টিভি, স্পীকাৰ, হোম থিয়েটাৰ অন্যান্য ঘৰুৱা ইলেক্ট্ৰনিক সামগ্ৰী। মোবাইল বেৱ বাৰ ৰাখিব পাৰো ধৰ ফেন আদি মেৰামতি কৰিব পাৰি মবাইল ৰিপয়াৰিং এইবিলাক কৰিলে ভাল আৰু গ্ৰাহক অহ, ডেলিভাৰীটো ৰাখিব পাৰো লেপটপ প্ৰিন্টাৰ চি চি টিভি ৱাইফাই আদি বিক্ৰী কৰিব পাৰি ইনভাইৰ্টাৰ যদিকেই চলেই এতিয়া ইনভাৰ্টাৰৰ লগাই দিলে কিমান লাভ হব ইমভাইটৰ বেটাৰী চলাৰ আজিকালি ব্যৱহাৰ হয় লাইট নাযায়। আৰু ধৰ আমি ইউ পি আই ব্যৱহাৰ কৰিব পাৰোঁ ধৰ সেইবিলাকত।
অ ইটো ভাল আও।
অঁ।
গতিকে পাৰি।
অ সেটো মানে আজিকালি ইউ পি আইটো বুইছ নাই, টেই দোকানবিলাকত চবতে ইউ পি আই এইটো মানে বহুত ভাল কৰিছে কিন্তু দেই। ইমান এতিয়া মানুহৰ তাত আজিকালি খুচুৰা পইচাবিলাক নথকা হ'ল। তোৰ এতিয়া ইউ পি আইড, উম তোৰ এতিয়া ইউ ইটো থাকিলে মানে ভাল আও এতিয়া আমি গুগল পে' কৰিব পাও, ফোন পে' কৰিব পাও ইউ পি আইটো এতিয়া ফুল ফৰ্মটো ইউনিফাইট। পেমেণ্টছ ইণ্টাৰফেচ আ হৈছে মোবাইলৰ জৰিয়তে তৎক্ষণাত টকা পঠোৱা আৰু গ্ৰহণ কৰা ডিজিটেল প্লেট আ প্লেন ব্যৱস্থ চা উদাহৰণ গগলপে, ফোন পে, ভীম ইউ পি আই পেমেণ্ট এইবিলাক আও।
অ‍ঁ অঁ।
ইউ পি আই টো ভাল আও মানে চবতে চলে মানে আমি হেট গলো পইচা নাই ই পি আই টো কৰিব পাও অকমান। ভাদদাৰু।
অঁ
এট হাট। সেইটোতো থাকেই তই ৰাতি দিন ৰাত যিকোনো সময়তে ক'ব পাৰো কিছুমান নাম আনিব নোৱাৰো এতিয়া। এতিয়া কিছুমান হেৰি হলতো এতিয়া
অক্সিজ এনেকা মানে কি আও নামবিলাক ৰাখিব পাও তেনেকে ব্যৱসায় সুবিধা নগদ টকা প্ৰয়োজন কমে পেমেট তৎক্ষণাত বেংক একাউন্ট আছে গ্ৰাহকৰ বাবে পেমেণ্ট সহজ হয় তেনেকুৱা আৰু।
এ ভাত পানী?
ভাত পানী এ বনাই আছে।
অ।
আজিকালি এতিয়া এয়া এল পি জি আজিকালি পাবলৈ টান হৈ গৈছে।
অঁ।
অঁ মানে যুদ্ধৰ কাৰণেও ধৰ, এইবিলাক এল পি জি বিলাক অহা নাই তেলৰ দাম বাঢ়ি পিছে ধৰ
উম,
এয়া তোৰ এল পি জিটো মানে ফুল ফৰ্মটো হ'ল তোৰ লিকুইড পেট্ৰলিয়াম গেছ। এনেকাে আহ এল পি জিটো জানোৱেই। যিবিলাক কোৱা হয়, সেইটো মানে কি আও এ ঘৰুৱা সেইবিলাকত ব্যৱহাৰ কৰা হয় হোটেল ৰেষ্টুৰেন্টত। মানে বহুত ব্যৱহাৰ হয় কিছুমান উদ্যোগত ইন্ধন ব্যৱস্থা আছে। কি লাগে এল পি জি লাগে বাৰু দেই
উম লাগে লাগে।
উ। এতিয়া পাইখানাত যুদ্ধলে লাগি আছিলে কি কবি আৰু এইবিলাক কমিছে মানে নাটনি হৈছে মানুহৰ।
অ এল পি জি মানে সৰু সুৰা বিজনেছ চব খুলি কৰিব পাৰো মানে এল পি যে -
সেইকাৰণে মানে এ হেৰিটো অলপ ভালেই হৈছে বাৰু এফালৰ পৰা ক'বলৈ গলে। এ যুদ্ধৰ কাৰণে মানুহ বহুত ক্ষতি হৈছে।
উম হেল্ল'। উম আমি এলপিজি
প্ৰথম বিশ্বযুদ্ধ তোৰ। এ দ্বিতীয় বিশ্বযুদ্ধ এইবিলাক গৃহযুদ্ধ এইবিলাক মানে হয়ে থাকে। মানহ প্ৰথম বিশ্ব যুদ্ধই ইমান নাটনি হৈছিলে এতিয়া ছেকেণ্ড দ্বিতীয় বিশ্ব এতিয়া তৃতীয় বিশ্ব যোৰ নিচিনাই হৈছিলে নাটনি বিলাক হৈছে পেট্ৰল চেট্ৰল আজি অহা নাই। হয় নহয় এতিয়া
ম‌ই‌ ত' তেনেকে ধৰ যুদ্ধবোৰ বহুত আমাৰ ইতিহাস আছে যুদ্ধ পলাচী যুদ্ধ। পলাশী যুদ্ধ যেনেকে- আৰু তেনেকে ধৰ কাৰ্গিল ৱাৰ খন নামৰ পাকিস্তানৰ মাজত আছিল। কাৰ্গিল
এইবিলাক আৰু এই অসমতো কিমান যুদ্ধ হৈ গ'ল ধৰা ত অ কৈ দিয়া
অ শৰাই ঘাটৰ অ
সেইবিলাকে।
অ', শৰাইঘাটৰ ৰণ যেনে ধৰ লাচিত বৰফুকনে কৰিছিল।
এতিয়াতো অসমৰ ত্যাগ বুলি ক'বলৈ গ'লে মানে অতি প্ৰাচীন আৰু গৌৰৱময় বুলি ক'ব পাৰি হয় তাৰ কিমান যুদ্ধ চুদ্ধ হৈ গ'ল এতিয়া প্ৰাচীন কালত অসমৰ নাম প্ৰাগজোতিজপুৰ আছিলে পিছত অসম পৰিল। পিছত কামৰূপ আছিলে তাৰপিছত ভাস্কৰ বৰ্মন শাসন কালত- কামৰূপ শক্তিশালী ৰাজ্য হিচাপে পৰিচিত হৈছিলে সপ্তম শ। শতিকাত বাৰশ আঠাইশ চনত চাওলুং চুকাফা অসমলৈ আহি আহোম ৰাজইজৰ প্ৰতিষ্ঠা- মানে অসমত বহুত মানে আহিল গ'ল অসমৰ মান বহুত।। কিবা কৰি থৈ গ'লে অসমখনক উন্নতি পথত। কিন্তু কিছুমান বস্তু এতিয়া অসমৰেতে ক'ব গলে খাৰুৱা তেলৰ খনি পোৱা গৈছে। ডিগবৈত এহ এহ তাৰ পিছত এইবিলাক এতিয়া তো নোহোৱা হৈ গ'ল ন এইবিলাক বাহিৰলৈ নিলে অসমৰ সম্পদ বিলাক এতিয়া সোৱনশিৰৰি - সোন পোৱা গৈছিল বুলি লোকবিশ্বাস আছিল। কিন্তু এতিয়াতো সোন বিলাক নাই সেইবিলাক লৈ গ'ল। এতিয়া,। শংকৰদেৱৰ কথা কবলৈ গ'লে শংকৰদেৱৰ মানে তোৰ টাইমত তোৰ বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণ কৰা হৈছিলে।
অ, সেইখনো এতিয়া আমাৰ অসমলৈ অনা কথা চিন্তা কৰি আছে ধৰ।
মানে অসমতে অনা কথা চিন্তা কৰিছে কিন্তু, একেবাৰে অনা নহ'ব এনে দে খাবৰ কাৰণে অনা নিচিনা হৈ আছে বুলি কোৱা শুনিছো মই। অ, কিন্তু সেইখনতো আমাৰ অসমৰে হয় এতিয়া ধৰ কবলৈ গলে এতিয়াবা অসমৰ বস্তু বিলাক এতিয়া লৈ গ'ল সেইয়াই আৰু। শংকৰদেৱে কিমান দি থই গ'ল আমাৰ, তোৰ এতিয়া এ কি আৰু। এই ইয়াণ্ডাবু সন্ধিৰ পিছতেই মানে আৰু ব্ৰিটিছ ইছ ইষ্ট ইণ্ডিয়াম্পানীৰ অধিনলৈ যায় ওঠৰশ ছাব্বিশ চনত তাৰপিছত মানে অকণ হেৰি হৈ গৈ আৰু বহুত, শংকৰদেৱে মানে কিমান অৱদান দিলে অসমলৈ, অসমৰ কলা-সংস্কৃতিলৈ। হয় নে নহয়, এইবিলাকে আ তেওঁৰ এ চৈধ্যশ পঞ্চাশ। চনত আহ আলি পুখুৰী বৰদত জন্ম হৈছিলে, তেওঁ এশৰ নাম ধৰ্ম নৱবৈষ্ণৱ ধৰ্মৰ আছিলে বৰগীত অংকীয়া নাট, কীৰ্তন ঘোষা, আদি ৰচনা কৰে তেওঁ। অ', অসমৰ সত সত্ৰ নামঘৰ তেওঁত নে তেওঁৰ মানে প্ৰতিষ্ঠা আহিছে তেওঁ ধৰণে সত্ৰ নামঘৰ বুলি কৈ প্ৰতিষ্ঠা কৰিছিলে।
উম,
অ', মাজুলীৰ, বিষয়ে তেওঁ সেয়াত পোৱা যায় মাজুলী কিমান এখন মানে ভাৰতৰ ভিতৰত মানে ভাৰতৰ পৃথিৱীৰ ভিতৰত বুলি
অ', মাজুলী দ্বীপ, নদীদ্বীপ অ,
ব্ৰহ্মপুত্ৰ নদীৰ মাজত এ অৱস্থিত হয় আহ দুহেজাৰ ছাব্বিশ চনত মাজুলী অসমৰ পঁয়ত্ৰিছতম জিলা হিচাপে ঘোষণা কৰা হৈছিলে। বৈষ্ণৱ সংস্কৃতিৰ অন্যতম কেন্দ্ৰ মানে তাতেই মানে বৈষ্ণৱ সংস্কৃতি আছে বুলি ক'ব পাৰি। এই তোৰ এ, অ। কিমান সত্ৰ আছে ধৰ। তাতেটো মুখা অভিনয় কৰা হয়। উম, মুখা শিল্প। কাৰণে বিখ্যাত মানে ভাৰত বিখ্যাত পৃথিৱী বিখ্যাত বুলি কব ক'ব পাৰি।
উম, উম। তাত ধৰ বহুতো ডাঙৰ ডাঙৰ ধৰ আমাৰ যেনেকে ৰাস পূৰ্ণিমা হলে ৰাস পাতে।
অ, মানে সেয়া মানে অসমীয়া সংস্কৃতিৰ মানে একে অন্যতম কেন্দ্ৰ বুলি কোৱা হয় এখন মানে ভাওনা, উম, মানে সংস্কৃতিবিলাক তাৰপাই আহিছে অসমৰ বুলি কও মানে তাৰপিছত ইয়াত সত্ৰ মানে বহুত বিলাক সত্ৰ কমলাবাৰী সত তো আউনীআটী সত্ৰ, তাৰপিছত এয়া সত্ৰীয়া নিত্য মি মিচিং জনগোষ্ঠী সংস্কৃতি মানে মিচিং মানুহ বেছি আছে বুলি কোৱা শুনা শুনিছো মই। অ', কিন্তু মানে সেই এটা এটা বেয়া হৈ লাগে এতিয়া খনে মানে বহুতো ক্ষতি হয় মাজুলী বাসীৰ লাই লোকসকল। বহুত নাটনি চাটনি হয় তোমাৰ চৰকাৰে অলপ ব্যৱস্থাটো ললে ভাল আৰু।
কি হক আপোনাৰ অলপ চাব লাগে, কাৰণ বিখ্যাত নদীদ্বীপ ন' যিমান যি হলেও।
হয়নে?
এইবিলাক ভাল মানে অলপ ককাৰে ধান্দাটো মানে চাব লাগে এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ মানৱ য এই বৈষ্ণৱ আন্দোলৰ অন্যতম কেন্দ্ৰ হৈছে মাজুলী। মানে তাৰ পৰাই আন্দোলন কৰিছে। মাজুলীত বিছ তাতকেও অধিক সত্ৰ আছে বুলিও শুনিছো মই। তাপিছত মুখা শিল্পৰ বাবে চামগুৰি সত ত বিখ্যাত নেকি মানে সামগ্ৰী খুড়াক ত মানে বিশ্বৰ ভিতৰত বিখ্যাত বুলি শুনিছো মানে মই যাব লাগিব অ এইবাৰ যাব লাগিব এনে যোৱা নাই অসমত থাকি ত আমি অসমৰ এইবিলাক জেগালৈ নগলে কেনেকে হ'ব বাহিৰৰ পৰা পৰ্যটক আহে পৰ্যটক তক অন্যতম কেন্দ্ৰ বুলিও কোৱা হয়।
উম আমাৰ কাজিৰঙা খনো যেনে ধৰ
অহ
তাত ধৰ এশেঙিয়া উম এশেঙীয়া গড় পোৱা যায়। এই এশেঙীয়া গড়টো ধৰ। পৃথিৱীৰ কতোৱে নাপায় আৰু ধৰ টোৰ অসমত পায় অকল
উম।
সেইটো বাবে বহুত বিখ্যাত আৰু ধৰ আৰু এখন কৰ বাগান এখন য'ত সোণালী বান্দৰ পোৱা যায়। সেইটো ধৰ পৃথিৱী কতোৱে নাপায় সোণালী বান্দৰটো আমাৰ অসমতে পায় ধৰ বাগান খনৰ নামটো পাহৰিলো কিন্তু
এতিয়া উ এতিয়া ডিব্ৰুচৈখোৱা অভয়াৰণ্যত ধৰ দেও হাঁহৰ কাৰণে বিখ্যাত কতুতে পোৱা নাযায় বুলি কোৱা যায়। উম চপ এ এ তোৰ মানে ভাল আৰু এতিয়া এতিয়া মানে মাজুলী বুলি মাজুলীতো মানে এনেকে আছে ধৰ আমি এতিয়া সিফালে মানে সেইবিলাক ভালেই ধৰ এতিয়া কাজিৰঙা বুলি ক'বলৈ গ'লে ধৰ কাজিৰঙা মানে পৰ্যটকৰ কেন্দ্ৰই হয় বিখ্যাত মানে এতে কাজিৰঙা তোৰ সকলো ধৰণৰ মানে এশিঙীয়া গড়ৰ মানে যোনদাল খৰ্গ আছিলে সেইটো কাৰণে মানে চোৰাং চিকাৰী বিলাকে মানে বহুত হেৰি কৰে এতিয়া মানে চৰকাৰে ব্যৱস্থা লৈছে বাৰু এইটো উম মানে নহ'লে আকৌ বস্তুতটো বিলুপ্ত হৈ যাব লাগে আৰু অলপ হেৰি ল'ব লাগে মানে আৰু অলপ